আহ শুনিছো শুনিছো। কি কৰি আছা? এ আছো ইনে
অ' মই এয়া দোকানত আছো।
হৈনা এ গান্ধীহঁতৰ ঘৰত। গান্ধী মই সঞ্জীৱ।
অ' অ' কিবা কামত আহিছা।
এইনে মছ মস্তিক কৰি আছো।
আত্ছা বাকী গৰমতটো কেনেকুৱা পৰিছে।
হে গৰমত থাকিব নাই বাঁহনিৰ তলত বহি আছো তিনটা।
বহি আছে না বাহনী তেনেকুৱাত ভাল হ বতাহটো বহুত ধুনীয়া লাগে।
উম উম।
তাত কিমান গৰম
এ তোমাৰ দৰমহা কেনেকে দিছে?
এ দিছে আৰু মোটামুটি এতিয়ালৈকে দিয়া নাই। মানে মোক দিবহে। মানে মোক মালিক মালিকজনে কৈছে নাই এতিয়ালৈকে মোক পেমেন্টটো কৰা নাই।
উম উম
মোক মানুহজনে কৈছে যে ফাষ্ট তিপমেন্ত টো জানিব লাগিব। ইয়াত মানে কি জানা নাই। অকল মানে চেলমেন টাইপত নহয় মানে। তম মানে তোমাৰ কেতিয়া? মই যদি মোক মানে ষ্টেটমেন্টটো কেলে শিকিব কৈছে। এতিয়া যোনখন যে মই আগতে দোকানত আছিলো।
অ' অ'
দোকানখন মানে মোক দিব।
অকলে তুমি থাকিবা নেকি?
অকলে থাকিম অ' ইয়াত মই সেইকাৰণে মানে ষ্টেটমেণ্টটো শিকি ল'ব গৈছে।
লাগিব নেকি মানু চান লাগিলা কবা।
লাগিলে ক'ম বাৰু সেইটো ক'লে মানে কি কালি মালিকে কল কৰিছিলে।
অ' অ'
তাৰ পিছত কল গামোচাত। কৈছে বোলে। সেই ষ্টেটমেটো শিকি লও শিকি লোৱাৰ পাছতে হে পাতিম মানে ইভাগে দৰকাৰ নাই। নাই মানে সেইটো কৈছে আৰু।
আচ্ছা।
উম বাকী খোৱা-বোৱা?
খোৱা-বোৱা কৰিলোঁ তুমি?
মই নাই কৰা অ।
কেলে ইমান টাইম তুমি খোৱা বোৱা কৰা নাই এটা বাজিলে।
অ' এই কি হয় জানা নাই ৰাতি শুৱা দেৰি হয়। তোমাৰ দছটা বজাত দোকান অফ কৰা হয়। তাৰপাছত তোমাৰ। ৰুমত গৈ গা ধুই তাৰ পিছত ভাত পানী খুৱালে বাৰটা বাজি যায়। তাৰপিছত খাই মেলি আকৌ লগালগ টোপনি নাহে ন। তোমাৰ আকৌ মবাইল মোবাইল চাই থাকোঁ‌ত নে আঢ়ৈটামান বাজি যায়গে।
গেম খেলা নাই নেকি?
খেলিছোঁ খেলিছোঁ। তাৰ পিছত তেনেকে থাকো ৰাতি খেলো দিনতো। খেলো মাজে মাজে কিন্তু এতিয়া দিনত নেখেলো মানে।
এই কাষ্টমাৰ চাষ্টমাৰ আহি থাকে না।
অ' সেইটোৱে অলপ প্ৰব্লেম হয়। তাৰপিছত তোমাৰ কি হ'ল? সেই ৰাতিপুৱা শুৱাৰ পৰা উঠালে মানে দেৰি হয় ৰাতিপুৱা উঠিবও মন নাযায়।
উম উম।
তোমাৰ দছটা অ' আজি দহটা হেৰি মানত থৈছোঁ মই চাৰে দছটা মান বজাত উঠিছোঁ। চাৰে দচটা মান বজাত উঠি পিনি গা ধুইছোঁ। গা ধুই পেলাই মানে এঘাৰটা বজাত দোকান আহিব লাগে যে।
উম উম।
টাইম টো চালো তাৰ পিছত গা পা ধুই মেলি তাম মানে চাহ একাপ খাইছোঁ চাহ একাপ খাই। দোকানলৈ ওলাই আহিছোঁ তাৰপিছত খাম কি আৰু। এতিয়ালৈকে ভোক লগা নাই তাৰপিছত দোকানৰ পৰাই দিম মেগী এনেকে কিবা এটা নি।
এতিয়া তুমি দোকানত অকলে আছা নে দাদাহঁতো আছে।
হিয়াত এইটো দোকান থকাটো এইখন দোকানতে আছে মানে এতিয়া সি বাহিৰত আছে। মই মানে। এতিয়া ভিতৰত আছোঁ বাহিৰতো গৰমো সেইকাৰণে এ চি হাৱা লৈ পেলাই বহি আছোঁ আৰু। ভাত কিহে খালা পিছে। অ দাদা অকলে আছিলে। মাছ ক'ত পালা।
উম কাটি অনা মাছ।
এতিয়াওঁ জোৰ কাটিয়েই আছা নেকি।
হম।
হেৰি এইটো পানী কি আছেই নেকি।
পানী মানে পিছফালে তোমাৰ গোটেই পথাৰ বিলাক হেৰি খান্দিছিলে মাটি উঠাইছিলে ঘৰৰ ভেটি উঠাবলে। মানে।
অ।
দ হৈ আছে না।
অ দ হৈ আছে পানীটো শুকোৱা নাই। উম তেনেকুৱা হলে ভাল বাৰু তাকে। বহুত পানী দেখোন।
উম।
আচ্ছা।
ডাঙৰ ডাঙৰ গৰৈ কাৰৈ।
উম। বঢ়িয়া ঠিকে আছে। এতিয়া হেৰি এইটো কি কয় ৰাজীৱহতে ভাত খালেনে নাই খোৱা?
ৰাজীৱহতে ভাত খালে।
উম এ এতিয়া সেয়ে তুম হা
তেহেঁতি খাল গৈ লিত
অ অহ অ মই তালৈ কল কৰোঁতেনে সি, সি কৈছিলে মই মাছ ধৰি আহিছোঁ বুলি।
উম
এটিয়া সেইটো কথা পালে নাই মাছ পালে নাই। অ পাইছে তেতিয়াহ'লে
এ তিনিটা খাল সিচিচে তিনিটা খালতহে দেৰ কেজি পাইছে বোলে।
অ তেতিয়াহলে ইমানো মাছ পোৱা নাই।
হু হু
উম কি সেইয়ালে হা অ
বটিয়া মাছ বেছি বোলে।
অ এইবাৰ বটীয়া সংখ্যাটো বহুত বেছি গম পাইছানে? উম আৰু বটিয়াবিলাক সৰু সৰু নহয়। ডাঙৰ ডাঙৰ বটীয়া মাছ। উম। হেৰিয়লে এইটো কি কয়? গৰমত কেনিবা গৈছা নাই যে চাচা ফালে ৱাটাৰফল আছিলে যে।
এ নাই যাবলৈ কোনো নাই লগ নাই।
হয় নি যাবলে কিন্তু এই গৰমত কিন্তু ম-
যাবলে ভাল হৈছিলে এতিয়া লগ নাই এতিয়া কি কৰিবা।
সিহঁতে, অ আজি অ লখিমপুৰ আহিব নি?
লখিমপুৰ নহয় সেই যাব তেজপুৰ যাব বোলে।
তেজপুৰ ফুৰিব যাওঁ মানে।
এ তাৰ কিবা একজাম আছে।
অ একজাম, কিহৰ একজাম বা ইয়াতে?
জানো কৰিছিলে কালি পাহৰি থাকিলো কিহৰ আছিলে?
অ অ। এইটো কথা। বাকী ঘৰত ভাল?
বাকী ঘৰৰ ভালে ভালে।
অ, দাদা এতিয়া ক'ত কেমিনতহে আছে।
উম, সি আগষ্টত আহিব।
ষ্টত আহিব।
আগষ্ট প্ৰথমতে ফাৰ্ষ্টতে আহিব।
অ অ।
তেতিয়াহে কিবা এখন ল'লে ল'ম আও।
অ। আচ্ছা।
ভাতটো অ ৰাতি ভাতটো কিহে খোৱা?
ৰাতি ভাত মানে কোনো সিদ্ধান্ত প্ৰচান নাই হেৰিহে কোৱা হয় তোমাৰ এসজীয়া টাইপত বজাৰ কৰা হয় মানে।
উম উম।
এতিয়া কালি কি হল কালি পাচলি নাছিলে বনাবলে?
উম।
মই মানে কি হয় মই হোটেলত ভাত খাই ভাল নাপাওঁ।
এ ময়ো ভাল নাপাওঁ।
তাৰপিছত তোমাৰ দুপৰীয়া মই গলো ৰুমলে, তাৰপিছত ইয়াত মানে ওচৰত হ'লছেলাৰ দোকান এখন আছে, মাৰুৱাৰী তাৰপাছত সেইখন কালি দোকানখন বন্ধ, মই ভাবিছিলো মেগী আৰু ডিম লৈ যাও, মেগী তিমে এনেকা বনাম বনাই পিনি ভাতটো খাই আহিম মই, তাৰপিছত গলো দো দোকানখন বন্ধ তাৰপিছত দাদাই কলে বোলে হেৰি কৰ এইটো কি বুলি কয় হোটেলতে খাই ওচৰ হোটেল মই বোলো নাখাওঁ হোটেলখনৰ মোক খাব মানে কি ভাল নালাগে কিবা দালিতো পানী।
এ' সেইটোৱে সেই হোটেল বিলাকত খালে তেনেকুৱাই হয় কিছুমানত ভাল দিয়ে বাও।
আহ। আহ তাৰপিছত এ কি হয় জানা নাই, হেৰি কিছুমানত ভাল কিন্তু কিছুমানত বহুত বেয়া দিয়ে।
কিছুমান বহুত বেয়া লাগে ন।
উম, তাৰ পিছত হেৰি কৰিলো ৰঙালাও আছিলে ঘৰৰ পৰা অনা। মই ঘৰ ঘৰৰ পৰা বস্তু লৈ আহিছিলো যে ৰুমলৈ আহন নে।
উম উম।
অঁ তাৰপাছত তোমাৰ ৰঙালাও ভাজিলোঁ, মই ভাতটো খাই আহিলোঁ। তাৰপিছত দাদাই হেৰি হল দাদা লগৰ এজন আহিলে, তাৰপিছত সি হো তেলতে খালেগে গৈ।
আচ্ছা, এতিয়া তোমাৰ ৰুমত কে কেইজন থাকা?
মই আমাৰ ৰুমত এতিয়া তিনিজন, তিনিজন আমাৰ দাদা মই থাকো। তাৰ পাছত আৰু দাদা এজন থাকে মানে, আৰু এ দাদা এজন থাকে লেবৰেটৰীত কৰে দাদাজনে। এয়া গোলাঘাট হেৰি আৰু এইটো পহুমৰা।
পহোমাৰা।
অঁ।
উম উম।
এইবাল তাৰ পিছত সেইয়া তেনেকে আছো আৰু মানে ৰুমটো বহুত ডাঙৰ তুমি কেতিয়াবা। যদি আহা তেতিয়াহলে থাকো বুলি ক'লে ৰাতি থাকি যাব পাৰিব মানে। ৰাতি কেতিয়াবা আহিবা নহলে কেতিয়াবা।
হ'ব বাৰু জান তুমিতো এতিয়া নাহাই ঘৰলে।
মই এতিয়া নাযাওঁ ঘৰলৈ।
দূৰ্গা পূজাৰ সময়ত আহিলে হল।
অ তেতিয়া যাম। যে বন্ধ দিব নহয় মানে কি জানা নাই তুমি। মই কালি এতিয়া বিচনা এনে দাদাই কলে চিংগুল এখন আনিবলৈ। বিছনা, তাৰপিছত মই বোলো চিংগুল বি। বিচনা নলওঁ ডাবুল বিচনাখন লওঁ যদি কোনবা এটা কেতিয়াবা আহেও। ন শুব পাৰিব।
উম উ।
ডাবুল বিচনা এখন লৈ। থৈছো তাৰপিছত সেইকাৰণে কৈছো আহিলে আহিব পাৰিবা কেতিয়াবা থাকি যাব পাৰিব মানে আহিলে ভালো জেগাকণ মানে থাক। কি গান।
ত এটা ব সাজিয়া কৰি আছিলো।
অ শুৰি থকাত হাজিৰা কৰি আছিলা অ।
অঁ।
ঠিকে আছে কিবা এটা পইচাটো উলিয়াই থাকিব লাগে মানে তোমাৰ ধৰি লোৱা। অ'কথা নাই ৰিচাৰ্জৰ পইচাটো ওলালেও বহুত। গম পাইছ না এতিয়া ৰিচাৰ্জৰ চাৰে তিনিশ টকাৰ ৰিচাৰ্জ। সেই ৰিচাৰ্জৰ পইচাটো ওলালেও বহুত এক মাহৰ কাৰণে।
সেইটোৱে।
সেইয়া। ভালো অ তুমি আহিলে কেইদিনাখন আহিবা ৰুমটো মানে কি হ'ল আগৰ ৰুমটো নহয় যে।।
অহ।
অ' তাৰপিছত ৰুমটো ভাল আছে মানে থাকিবলে ভাল লাগে ৰুমটোত।
উম
একদম পুৰা নিতাল মানে কোনো হাই কাজিয়া নাই। ৰুম মানে হেৰি নহয় জানো এইটো এতিয়া তিনতলা বনোৱা নাই জানো? ৰ সেইটো ঘৰলৈ ওপৰত আৰু চাৰি। তিটা ফ্লোৰ উঠাইছে ট চাৰিটা ন তিনিটা ফ্লোৰ উঠালে।
অহ।
ভাল লাগে মানে থাকিবলে ভাল বহুত ভাল।
কালিংৰ লগত কাজিয়া ভাল হল নেকি?
নাই হোৱা নাই হোৱা অহ।
ই একেবাৰে কথা বতৰা নহয় নেকি?
নাই কথা বতৰা হোৱা নাই কিবা হয়তো ঘৰৰ ইছুহু হবও পাৰে, সেইকাৰণে ইমান তটা মানে। কথা পতা নাই পিছত হেৰি কৰিব লাগিব আৰু।
কি?
কিহৰ ৱেত টো কমাবাচো ন।
সেইটোৱ সেইটোৱ।
এতিয়া হয় যদি ভাল পোৱাত যদি ৱেইটে কৰিব মানে ৰখিবই নোৱাৰা আৰু কিহৰ ভাল।
সেইটো হয় বাওঁ।
অ সেই তুৱে। হয় তাকে কেনিবা ফুৰিবলৈ যাম বুলি ভাবিছিলো, এতিয়া ফুৰিবলৈও যাব নোৱাৰি নহয়। বন্দী হৈ গ'লো
বন্দী হৈ গলা, ঠিকে আছে তেনেকুৱা কামত সোমাই থকাই ভাল, ময়ো যাম বুলিহে ভাবি আছো, ঘৰত এনেই থাকি লাভ নাই না।
হয় বাওঁ সেইটো কথা। অ এনেকে ৰা ৰাণিঙো কৰিব লাগে।
তাত ৰানিং কৰিবলে জেগা আছে নাই?
ৰানিং কৰিবলে মানে যোনতটো গলি আছে গলিটো ৰানিং কৰিবলৈ হৈ যাব মানে সেইটো ডেৰশ মিটাৰ মানে ট্ৰেক গলিটো মানে ডেৰশ মিটাৰ মান দীঘল উম গলিতো মানে পাই এইটো মোৰ পৰা সিটো মল সিটো মৰ পৰা এইফালে এইফাল বা পৰা সেইফালে তেনেকে যদি মাৰি থাকোঁ তেতিয়া হৈ যাব বাও।
হৈ যাব হৈ যাব-
উম আৰু ওচৰতে ফিল্ড আছে ন লখিমপুৰৰ এ টি এম ফিল্ডখন।
অ অ
এ টি এম ফিল্ডলৈ যাওঁ বুলি কলেও যাব পাৰি
আচ্ছা
তেনেকুৱা আউ কথাটো বাকী এয়া এইয়াই আৰু এনেকে আহ
তোমাৰে ভাল আও এই গৰমত এচি তলত অলপ থাকিব লাগে।
এ মোৰ কৰ পৰা ভাল ছোৱা এ তোমাৰ ৰুম টো ভিতৰত সোমাই থাকোঁ তেনি এ চি হাৱা খন পাই- খাই ভাল লাগে, যেতিয়াই মই এতিয়া ইটো মানে- কি হয় গ্লাছ নহয় জানো গ্লাছ লগোৱা আছে কাৰণে বন্ধ হৈ আছে কাৰণে এ চি হাৱা টো পুৰা ধুনীয়াকে খাই আছো
উম-
এতিয়াই নেকি তোমাৰ হেৰি হৈ গুচি যাব এইটো কি বুলি কয়- বাহিৰলৈ মই গিলাচখন খুলি পেলাই ওলাম মোৰ যে গাত জুই এককুৱাহে জ্বলি আছে- সেই তেনেকুৱা নিচিনা অনুভৱ হয় মানে-